হেল্ল'। হেল্ল'।
হেল্ল'।
অঁ, কি কৰিছ?
অঁ, মই এয়া বহি আছো। কি কৰি আছা?
এই মই বহিয়ে আছোঁ এনে।
অঁ, অঁ খোৱা -বোৱা কৰিলা?
উম, খোৱা-বোৱা কৰিলো, অ।
অ, অ, কিহে খালা?
মই হেৰি, ভেন্দি তাপা আৰু ডিম।
অ, অ, অ, এই বজাৰলৈ যাম বুলি কৈছিলো, যাবা নাই?
অঁ, যাম, যাম।
অ, অ, তুমি কিবা-কিবি কিনিবানে নেকি?
মোৰ কিনিবলগীয়া একো নাই বাৰু!
অ, অ, অ, মই সেই এই পেনটো যে কৈছিলো, সেইটো সলাব লাগিব, তাৰপিছত আকৌ আঠুৱা এখন আনিব লাগিব, তাৰপিছত আকৌ হস্পিতেললৈ যাব লাগিব এপাক, সেই কনতেহে হস্পিতেলখন।
উম, উম।
এক্সৰে ৰিপৰ্ট টো আনিব লাগিব, আৰু বিষাই আছে, ডক্তৰ জন যদি থাকে সিদিনাখন দেখুওৱা দেখাইও আহিম।
হুম, অ, দেখাই আহিবা।
কিনো হৈ আছে জানো আৰু, বৰ কষ্ট পাইছোঁ, অ।
উম।
এইকেইদিন অকণমান ভাল পাইছিলো, কালিৰ পৰা আকৌ জানো কিনো হৈছে, ইমান বিষাইছে কালিৰ পৰা আকৌ।
অ, অ, দেখাই আহিবা, দেখাই আহিবা।
উম, মাহত ঠিকে আছে?
উম, ভালেই।
অ, অ, তুমি ফিল্ডলৈ কেইদিন হ'ল নাই অহা?
মই কালি, আজি যোৱা নাই, তাৰপা কালি যোৱা নাই।
অ, অ, অ।
ভাত-পানী খালা নাই?
ভাত খোৱা নাই। ভাত হ'ল বাৰু, খোৱাহে নাই। উম।
তাৰ পৰা ইমান ৰ'দ দিছে।
অ, অ, বাহত ঠিকে আছে?
উম, ভালেই, ভালেই।
অ, গুৱাহাটীলৈ, মাহঁতৰ ভালে-ভালে। গুৱাহাটীলৈ যোৱাৰ কথা আছিলে, কেতিয়া যাবা?
গুৱাহাটী লে, এই বাজনী হেৰি মান্থলিটো হৈ লওক, তাৰপিছতে যাম বুলি কৈ বা জনীও যাব, তাপা মাকো যাব।
উম, উম, তুমি ডক্তৰ কোন নাৰ্চ আছে, কোন থাকে, সেইবোৰ ভালকে চাই ল'বা।
অ, চাইছিলো বাৰু সেইকেইটা।
অঁ, ভালকে চাই-মেলি সুধি ল'বা।
উম।
এতিয়া নতুবা গৈ পেলাই এনেই আকৌ পইচা কেইটা খৰচ কৰিব নালাগে।
অ, উম, তাকে।
পইচা-পাতি আজিকালি যিহে নাতনি অ, আমাৰ নিচনা মানুহ চলিবলৈ বহুত টান। স্কুটিখন লৈ ওলাই গ'লে পইচা লাগেই হাতত এশ টকা। পঞ্চাশ টকাত আজিকালি তেলেই নাপায়, যি কনহে দিয়ে। বস্তুৰ দাম যিহে বাঢ়িছে আৰু। বতৰ কেনেকুৱা সেইফালে?
এই, বতৰ ইমান ৰ'দ নহয়, টিকা ফটা ৰ'দ দিছে একদম। কাপোৰ এই দিছিলো হে, শুকালেই।
অ। তাকে অ, ইমান ইমান চুকা, ইমান চুক চোকা ৰ'দ অ', তাকে কি যে হৈছে ইমান চোকা ৰ'দ।
উম' তাকে, পথাৰত থকা মানুহ বিলাক কেনেকে আছে জানো?
তাকে ইমান কষ্ট পাইছে চাগে মানু্হবোকে।
এ আচলতে পথাৰত থাকিলে ইমান এটা গম নাপায়। ভিতৰত থাকিলেহে গম পায়, পথাৰত থকা মানুহে ইমান এটা গম নাপায়। ভিতৰত থকাকেইটাহে গম পায় ইমান।
অ' সেইটোৱে কিমান দিছে।
উম'।
কিমান ৰ'দ ওলাইছ।
তোমালকৰ মাটি বোকা দিছেনে?
আমাৰ বোকা নাই দিয়া, এতিয়া সিদিনাখন মানে অকমান হেৰি কৰিলে।
উম' উম'।
সেইদিনাখন অকমান চাই মেলি দিলে।
অ' উম উম আমাৰ দিয়াই নাই বাৰু তেনেকে।
দিয়া নাই।
ওহোঁ।
অ' অ' অ'।
আমাৰ দিলে আৰু, একেদিনাখনে গোটেই দি দিব আৰু তাৰপিছতে ৰুই থাকিব লাগে আও। অ' পতুকে হৈ যাব বাৰু, চাৰিদিন তিনদিন মানতে হৈ যায়।
পতককে হব ন'?
উম' আমাৰ আকৌ ৰোৱনী পুতুকে লাগি আহে যে।
উম'।
ওচৰতে ৰোৱনী আহিয়ে যায় আৰু তাপা সিহঁতক ঘৰে ঘৰে ৰুই দিওঁগে।
অ', অ' অ' তাকেহে। বতৰ যিহে এইবোৰ বৰ ৰ'দত এইবোৰ নাযাবা দেই পথাৰলে, ইমান ৰ'দ। মইতো নোৱাৰোৱে ৰ'দত থাকিব পথাৰৰ। মোৰ উশাহ চুশাহ বন্ধ হৈ যাব। একদম জুই জ্বলি অহা নিচিনা লাগে। উম' কিন্তু হেৰি হলে বতৰ ডাৱৰীয়া হ'লে মানে যিমান দেৰি থাকিব দিয়ে সিমান দেৰিয়ে থাকিব পাৰি।
কিন্তু বতৰ এনেকোৱা হলে মানে নোৱাৰি নহয়।
উম' মা হঁতেহে জানো কেনেকে থাকে।
অ, সঁচাকে একদিনো থাকিব নিদিবা দেই বেমাৰত। কৰিবলে হ'লে আৰু এইবোৰ আৰু আজিকালি ৰ'দ আগৰ নি নিচিনা নহয়। আজিকালি কিমান কাৰা ৰ'দ দিছে। মই স্কুটিখন মানে মই টিউশন কৰিব গৈছিলো দেই।
উম, উম।
তাৰ পিছত অকণমান দেৰি এনেকে থৈ দিছিলোঁ নহয় স্কুটিখন, অ' ব যি গৰম চুব নোৱাৰি মানে স্কুটিখন, চিটটো মানে গোন্ধাই গৈছেগে। ইমানে চোকা ৰ'দ, ইমানে চোকা ৰ'দ। স্কুটিখন মানে একদম গোন্ধাই গৈছেগে।
উম।
তেনেকুৱা হৈছে ন।
আমাৰ যে কালি, তাকে কালি হেৰি মাছ ধৰিছিলে। এনেকে শুকুৱা, এ ওচৰতে এইখিনি কিবা হেৰি এটাত অকমান এনেকে। হেৰি কৰি থৈছিলে তাত। পা হেৰি ৰ'দত দি দিছিলে আৰু হেৰিয়ত টিঙৰ ওপৰত। এইফালে টিঙৰ তাপ পেদিও হেৰি মাছ শুকাইছে আকৌ ৰ'দ তাপেদিও মাছ শুকাইছে। একদম কৰক,
ইমানে গৰমত অ' আজি এছা দি দিবা একেবাৰে ভাল হয় যাব।
নহয় কালিয়ে শুকুৱালে মায়ে একেইদিনাখনে শুকুৱাই পেলাই আক ৰ'দত কি কয় এইটো, জুইত দি। এনে আকৌ সেকি দিলে অলপ।
অ' অ' কি শুকতি বনাবনে কি কৰিবনো? নে শুকান মাছকে থ'ব?
শুকানে এই খিনি মানে গুৰি কৰিব নহয়।
অ',
গুৰি কৰি কিনে, সেই পিছত এনেকে পাতত দি খাই ন'হলে এনেকে। নহয়, নহয় শুকতি নহয়। শুকতিটো কিবা হেৰিয়ৰ লগতহে বনাই।
কিহৰ লগত, অ', অ', অ', শুকতি কচু লগত মই নাজানোঁ বাৰু। কোৱাহে শুনো মানে, শুকতি বনাই কিবা কিবি কৰে। শুকান মাছেৰে তেনেকে বুলি মানে নাজানোঁ ইমান। তাকে আমাৰ এইকনত বহুত বনাই, ইমান গোন্ধাই বতাহ মাৰিলে বোলে, গটা বতাহ মাৰিলে মানে গোটেই আমাৰ ইয়াৰলৈকে মানে পোৰা গোন্ধ আহি থাকে আৰু।
উম, খুব ভাল পাই খাই দেই মই গোন্ধতে নোৱাৰোঁ খাব।
কি কৈছা?
তাহঁতি বোলোঁ খুব ভাল পাই খাই, মই গোন্ধতে নোৱাৰোঁ খাব।
অ, মই ক শুনো মানে শুকুতি বনাইছে সেইকাৰণে গোন্ধাইছে তেনেকে বুলি কয়। আমি খাই, পোৱা নাই বাৰু দেই আজিলৈকে, মই শুকান মাছটো খাই পাইছোঁ কিন্তু, শুকতি খাইহে পোৱা নাই।
অ, আমাৰ এনেকে গুৰি কৰি দিয়ে ন, গুৰি কৰি পেলাই এনেকে পাতত দি ধুনীয়াকে, ধনিয়া-চনিয়া দি কিবা কিবি এইবিলাক দি কিনে বনাই ভাল লাগে খাই। গোন্ধটোতে মানে ভাল লাগে খাই।
উম, উম, শুকতি বনাই শুকতি বনাই হলোঁ কিন্তু মানে খাই-বৈ পোৱা নাই, শুকান মাছতো পাইছোঁ বাৰু দেই।
উম-উম।
উম, শুকান মাছ খায় পাইছো। শুকান মাছৰ দাম বহুত জানা না নাই? কেজি বহুত, উম তাকে,
বেয়া পাওঁ দেই।
মই মইওঁ গোন্ধটো বেয়া পাওঁ।
যোনটো বস্তু মানে ইমান নুগোন্ধাই সেইটো বস্তুহে মই খায় ভাল পাওঁ। এতিয়া এনেকে গুৰি কৰি দিয়া পিছত নুগুন্ধাই ন।
কিয়, অ'।
বজাৰত যিটো শুকান মাছ পায় সেইটো যে, গৰম পানীত অকণমান দেৰি নিমখ দি পেলাই থৈ দিব লাগে।
অ, '
তাৰপিছত নিজে নিজে তেতিয়া ফাঁহটো মেলি যায় আৰু গোন্ধটো তেতিয়া ইমানকে নামাৰে মই তেনেকৈহে বনাইছিলোঁ হেৰি দি। অ, ' বিলাহী দি।
অ, 'অহ
তেতিয়া ইমানকে গোন্ধোৱা নাই মানে আৰু ভালকে অকণমান ফ্ৰাই কৰি ল'ব লাগে। কিন্তু শুকান মাছতটো বইল কৰিহে খাব লাগে মোৰ হিচাপ মতে দেই তেনেকে কৈ পেলাই কিন্তু আমি ভাজি মেলি খাইছিলোঁ আৰু গোন্ধ পাই কাৰণে।
উম।
সেইবিলাক হেৰি মানুহ বিলাক যে এইেইবোৰ তেনেকে এ দেউৰী মানুহ হওঁক খামটি বিলাক হওঁক।
অ,।
এইফালে এইবিলাক কি কৈ এইটো অৰুণাচলৰ সেইবিলাক চবেই বইল কৰিয়ে খাই আমি চব।
উম। মাছ, মই মাছতো ধৰি খোৱাতকে ধৰিহে ভাল পাওঁ বেছি।
অ', ধৰি বহুত ভাল লাগে।
ধৰিহে ভাল লাগে ন' মাছ।
খালি যদি শিঙৰা বা শিঙিয়ে এইটো বিন্ধে যে।
অহ।
সেইগিটাহে মই ধৰিব নোৱাৰোঁ আৰু দেই।
অ', মই মাছ আগতে খুব ধৰিব যাওঁ। এই আগফালে দে দেউৰী খুড়ী কেইজনীমান আছে।
অ,।
হেয় পথাৰত পথাৰ মানে আমাৰ আগলে অকনমানকে নিজ য জুৰ এই অকমানকে নদী অকনমান আছে মানে। সেই, তাতে মানে মাছবোৰ এনেকে হেৰিৱ তলতে সোমাই জাবৰ তলতে সোমাই থাকে মানে তাত বতিয়া মাছ ধেৰ ওলাই ব বতিয়া মাছ, পুঠিমাছ।
উম উম।
হেই তাতে আগতে গৈছিলো কিন্তু বহুত যোৱা নাই আৰু বহুত বছৰ হ'ল নোযোৱা।
অ'।
হায়াৰ ছেকেণ্ডেৰী পোৱাৰ পিছৰ পৰা নাই যোৱা।
উম উম ধেৰ মাছ উলাই তোমালোকৰ হেইফালে। তোমালোকৰ সেইফালে বোলো ধেৰ মাছ উলাই।
অ', আমাৰ এইফালে ধে'ৰ মাছ।
উম।
আমাৰ এইফালে মাছেই মাছ। তোমাৰ সেইফালে মাছ আছে নে?
আমাৰ এইফালে আছে বাৰু ইমান নথকা নহয়।
অ' অ'।
আমাৰ এইফালে ঢেৰ মাছ তোমালোকৰ আমাৰ আমাৰ এইকণতে ধেৰ মাছ আৰু এখোপা। তাকেহে তোমালোকে।
তাকে তোমাৰ হেৰি ওলালা নে কি তুমি বজাৰলৈ যাবলে?
না উলোৱা না উলোৱা।
অ', অ', মইও উলোৱা নাই বাৰু কাপোৰ কাপোৰ পিন্ধিলে হৈ যাব বাৰু।
অ' অ' মই হেই ভাতগিতা খাই পেলাই ওলাম আৰু লাহে লাহে।
অ' অ'।
হেৰি বজাৰ ইমান সোনকালে নুখোলেও যে আজৰি ওলাম আও। কালি কালি ফটো মাৰিছিলো নহয় গম পোৱা নাই। ভিডিঅ' বনালো তাৰ পিছতে হেৰি এ দা ভাইটিৱে ভিদিওবোৰ দিয়াই নাই ভিদাও মানে হি কাৰবাক ইডিয়ট কৰিব দিব। ইডিট কৰি বনাই মেলিহে দিব।
উম উম, ইমান ধুনীয়া লাগিছে ফোট দুই কপি। ফটো এক ফটো এক কপি মাৰিছিলা ন, এক কপিয়ে দিছ ছিলা ন হেৰিয়ত এই ষ্টেটাছ।
অ ষ্টেটাচত দিছিলে অ।
অ সেইবোৰ বহুত ভাল লাগিছে তাৰ পিছতে আকৌ হেৰিটো ভিডিঅ'টো ভাল লাগিছে। ইমান মানে ধুনীয়াকে হেৰিটো আহিছে।
স্পষ্টকে আহিছে দিছে এ আইফোন যে সেইকাৰণে অ তা হ'ব আইফোন মানে আইফোন কি নাজানো দেই?
অ অ
তাৰপিছতে হেৰি সি মোক মানে এ হে তাৰমানে মোৰ লগৰ বহুত ফ্ৰী মানে হয়। একদম সৰু পাই, মোতকে এবছৰ সৰু দুদা য যোৱা। তাৰ পিছতে মোক কৈছে হেৰি ব ভি ভিডিঅ' বনাই দিম ওলাবি আকৌ বুলি কৈছে। তাৰপিছত মই আকৌ শুই থাকিলো কালি গাটো কিমান বেয়া লাগিলে। ছা আহি পেলাই বহি আছে আ তাৰপিছত মই বোলো অ এনেকে মই মই মানে নবনাও বুলি কৈ পেলাই প ঠিয়ালো, পিছে বহি থকা দেখিবলৈ এ বনাওঁগে ব বুলি গ'লোৱা তাৰপিছতে সেয়া ফটো মাৰিলো, ফটোৱে বেছিকে মাৰিলো ভিডিঅ মানে ক্লিপ কেৰেমাহে লয় লোৱা দুটা ভিডিঅ বনাই দিব গৈ চোৱা হেৰিতে পায়।
উম উম।
উম হেৰি তেনেকে আৰু তাৰপিছতে আহি বুলি চাই আছো চাৰে ছটা বাজিলৈকে আৰু যোৱালে।
উম। ফটো কিন্তু একদম মজা উঠিছে দেই ফটোকেইটা।
ফটো ধুনীয়া উঠিছে অ ভালেই। তাকেহে। কিমান ৰ'দ ওলাইছে ঔ। অ অ হ'ব, আহ মইও ওলাওগে, মইও ওলাওগে দেই, উম উম হ'ব। উম।